কি খব তোমাৰ ইমান দিনৰ মূৰত ফোন কৰিলা আজি ভালে দিয়া কি বা মনত পৰিল আজি তোমাৰ
নাই তোমাক মই কি ক'বা বহুত মনত কৰি আছিলা তুমি
তে তোৰ মানে নাম্বাৰ টো দেখা পাই তোৰ অলপ আহি গৈছে আৰু চ বাপৰে বা বাজি আৰু কোনে ফোন কৰি উম ভাল ভাল তোমাৰ
ম আছে ববা
অ কাম মানে সেই আৰু ঘৰৰ সৰু সুৰা কাম
হয় নেকি উ মই মানে এটা কাৰণত ফোন কৰিলো মই যাবোলো কাৰণত ফোন কৰিলো কিোমাৰ
অ অ কি কাৰণ বা কোৱাচোন
মানে তোমাৰ এতিয়া তোমাৰ ধৰি লোৱা এতিয়া বিহু চিহু আহি আছে ন মানে তোমাৰ তেনেকুৱা যদি কিবা বি গুচিঙো প্ৰ'গ্ৰেম কৰিবা নেকি
উ বিহু তুমি নাচা ন
অ মই বিহু নাচো বাৰু
অ তোমালোকৰ এটা গ্ৰুপ আছিল ন মই অ নাচিবতো মন ন আছিলে এতিয়া ধৰি লোৱা মই এনেকে বিচাৰিয়ে আছিলো গ্ৰুপ
অ
অ উ ভালেই হ'লচোন তুমি ফোন কৰিলা তাকো নিজে নিজে আৰু আজি কি বা ভাগ্য় আজ মোৰ
তোমাৰ কপাল ভাল আকৌ
উম মানে ভাবিয়ে আছিলো ভাবি থাকোতে ঘপকে তুমি এতিয়া ফোন কৰিলা আৰু তুমি সেইটো কথাই কলা
আহ মানে নাচিবা নে কি
তোমালোকৰ গ্ৰুপত কেইজন আছে ল'ৰা ছোৱালী
তোমাৰ লৰা আঠটা আছে আৰু ছোৱালী মানে তোমাৰ পাঁচটা আৰু এেইজনী লাগে সেইকাৰণে মই তোমাক ফোন কৰিলোঁ
অ অ এ ঠিকে আছে আছে এনে তোমালোকৰ বিহু দলটোৰ নাম কি আছিলে
অ তোমাৰ বাা সে আছিলে ৰবা মই পাহৰি গ'লো মানে বহুত দিন যোৱা নাইতো নতুনকে আকৌ আৰম্ভ কৰিম যে এবাৰ গ্ৰুপৰ নামটো চাগে চেঞ্জ কৰিব মোৰ মতে
অ অ হয় নেকি এনে তোমালোকৰ মানে আগতে দেখা পাইছিলো ন মানে ইমান ধুনীয়া লাগে তোমালোকৰ গ্ৰুপতটো মানে নচা হওঁক গান চান গোৱা মানে বিহু মানে শুনিয়ে ভাল লাগে আৰু নে ভাল লাগে আৰু বহুত ধুনীয়া মানে ল'ৰাটো ইমান ধুনীয়া গান গাই সেইটো ল'ৰা আছেনেে
মানে আগৰ কেইটা মেম্বাৰে এজালি ছোৱালী তোমাৰ দুজনী নতুন সোমাইছে আৰু তুমি আহিলে তুমি
অ', এ ছোৱালী বিলাকতো বদলিয়ে থাকে আৰু মানে ধৰি লোৱা
উম, সিহঁতে আৰু অ, সেইটোয়ে তোমাৰ কিন্তু কণ্টিনিউ প্ৰগ্ৰেম হ'ব কিন্তু তোমাৰ তোমাৰ বোলো কন্টিনিউ মানে প্ৰগ্ৰেম হ'ব আৰু ৰাতিটো মানে
অ', অ', হয় নেকি, এনে কেইটামানত ওলাই যোৱা?
আ, তোমাৰ পাঁচটা মানত ওলাই যাওঁ আৰু আৰু মানে এইবাৰ ভাবিছোঁ দূৰৰ দূৰৰবোৰো প্ৰগ্ৰেম কৰিম বুলি।
উম,
ত' সেইটোৰ কাৰণে আৰু।
অ', আৰু মানে তোমালোকৰ চব ঠিকে আছে আৰু মানে বাকী চব ধু ধুলীয়া তাৰ পিছত এ গান গোৱা আৰু পেঁপা চেপা বজোৱা ল'ৰা ছ চব আছে।
অ', আছে আছে চব আছে।
কি আৰু ড্ৰেছ ছেছ কেনেকুৱা বা? ফুল মেখেলাখন গোটেই ফুল থা কাৰণে এনে অলপমান পাতল মানে চিম্পুল
নাই নাই তেনেকুৱা নহয় তোমাৰ মুগা যিটো থাকে যে গোটেই ফুল থকাও নহয় আৰু।
উম,
টো বিহুৰ সামগ্ৰী আছে ছা
আছে হ'লেও বহুত দিন নাচা নাই যে।
অ',
অ', মানে অ', কিবা কিবি কিনিব লাগিব এনে কি, কি, লাগিব তোমাৰ ওচৰত আছে মোক কবা চোন মানে তেতিয়া মই গম পাম আৰু কি, কি, লাগিব।
তোমাৰ গলত পিন্ধাটো আজিকালি চবে একযোৰে পিন্ধেটো গলত ত' তুমি টোবিৰি বা জোনবিৰি
উম, অ',
তাৰ পাছত তোমাৰ গগনা ললে হ'ল।
অ', অ', আৰু?
আৰু তোমাৰ এইটো এইটো কি কয় এইটো গামো
উম, আৰু ডিঙিত কি কি পিন্ধা?
ডিঙিত সেয়াই তোমাৰ জোনবেৰি বা ঢোলবৰি এটা পিন্ধিলে হ'ল আৰু কাৰণ গৰমো লাগে ন নাচ নাচোঁতে অলপ
অ', সেইটো হয় বাৰু আৰু কপৌ ফুলটো অৰিজিনেল লাগে নেকি?
অৰিজিনেল নহ'লেও আজিকালিচোন চবেই ডুপ্লিকেটে মাৰে প্লাষ্টিকৰে মাৰে।
অ', সদায়নো কত পাম আৰু, আৰু ধৰি লোৱা পাঁচটাৰ পৰা নাছিল মানে প্ৰগ্ৰেম মানে আমি ওলাই যাম পাঁচটা বজাত এ ৰাতিটো পোহৰে হৈ যাব দুটা তিনটাই বাজে কেতিয়াবা।
উম, সেইটোতো হয়ে।
অ', সেইটোৱে আৰু। বাকী মেকপ চেকাপ লৈ যাব লাগিব লগত।
অ', লাগিব লাগিব আৰু তোমাৰ যদি বেছি তোমাৰ বোলে ছোঁ যদি এনেকুৱা দূৰৰ বাট থাকে বা ৰাতি এনেকুৱা হোটেল চোটেল বুক কৰি থাকিব আৰু।
অ', মানে এতিয়া আহিব নোৱাৰিলে থাকিব লাগিব। এয়া দূৰৰ জাগাত হলেতো থাকিবই লাগিব।
আৰু তোমাৰ আজিকালি ধৰি লোৱা তোমাৰ বিয়াবোৰতো আজিকালি বিহু চিহু মাতে ন।
উম,
শুনিছা?
অ', অ' কোৱাচোন।
মানে আজিকালি তোমাৰ বিয়াবোৰতোতো বিহু
অ', অ', অ' আজিকালি মানে কি জানানে বাৰ মাহে বিহু হৈছে আৰু।
টোৱেই আজিকালি মানে বিহুৰ কালচাৰ কালচাৰটো মানে বহুতেই ভাল পায় আৰু।
উম, উম, ধৰি লোৱা এতিয়া কোনোবা এতিয়া বাহিৰা মানুহ আহিলেও এয়াৰপৰ্টত লৈ যায়। আৰু বাকী বিহু হু মানে বিয়া চিয়াতো মানে থাকেই আজিকালি।
অ' থাকে থাকে।
উম। ভালেই হৈছে দিয়াচোন, এতিয়া মানে তেতিয়াহে আমাৰ মানে বিহুতটো এতিয়া চবে জানিব। আমাৰ কিমান নিজৰ ভাল লাগে এতিয়া বিহু মানে মানে মানে ভয়ো নালাগে হেৰিও নালাগে মানে ভালহে লাগে আৰু বিহু বুলি।
অ', অ'।
এনে কিছুমান এতিয়া ধৰি লা কিবা এটা বেলেগ ধৰণৰ ডান্স কৰিব দিলে আমাৰ অলপমান থকমক লাগে। নে বিহু বুলি ক'লে আৰু আমাৰ মানে মানে আৰু পুৰা কনফিডেন্ঞ্চত নাচিব পাৰোঁ।
অ'।
উম, তকেই বোলো। হ'লে হ'লচোন তুমি মোক কলা ন'।
অ'। এনে কি বুলি কয় এইটো তোমাৰ গোটেই যোগাৰ টো আছে চাগে। কিনিবা কিবা বস্তু। মানে তোমাৰ গোটেই বস্তু আছে।
নাই নাই মোৰ কিনিব লাগিব। তোমাৰ মানে কেনেকুৱা স্কি লাগিব নে একদম।
হা হা?
বোলো দেখাত গোটেইবিলাক একেই হ'ব লাগিব মানে চবৰ কেইজনীৰ লগত মিলা মিলি। মিলি আৰু।
তোমাৰ খালী কাপোৰযোৰ একেই হ'ল অ', অ'।
একে থাকে মুগাৰ কাপোৰ হ'লেও মানে কিছুমান ফুল বেছি থাকে, কিছুমানত কম থাকে।
নাই নাই তে কা নাই নাই কি নকৰিলে হয়।
তাৰপিছত হেৰি তোমাৰ এনে এ, তোমাৰ যিখিনি আছে মোক ফ টো মাৰি দিবাচোন, তেতিয়া মই মানে যদি মইতো এনে কিনিবই লাগিব মোৰ ওচৰত নাই। আৰু মই ভালকে মানে নাচিব জানো হ'লেও আৰু মানে মিলাব লাগিব আৰু।
অ' এনে তোমাৰ প্ৰেক্টিচ পৰোহি পৰা কৰিব গধূলিৰ।
হয় নেকি? আখৰা কেতিয়াৰপৰা আছে?
হা, হা?
আখৰা কেতিয়াৰপৰা হ'ব?
পৰহিৰ পৰাই।
অ', অ' হয় নেকি? তাতে আখৰা কৰিব গ'লেও মেখেলা চাদৰ লাগিব নেকি?
তোমাৰ তাতে তুমি কু-কুৰ্তি পিন্ধিলেও হ'ব।
উম।
মানে তোমাৰ ধৰা প্ৰগ্ৰেম কৰিব যাম তোমাৰ পাঁচ দিন আগত বা ছয় দিন আগত। এতিয়া মেখেলা চাদৰ পিন্ধিলেহে হ'ব।
অ', অ'।
একেদিন যিহেতু মানে কুুৰ্তি পিন্ধিলেও হৈ যাব মানে নহ'লে কষ্ট লাগে ন'।
উম।
ঠিকে আছে তেনেহলে আৰু মোক তুমি ফোন কৰিবা মানে তোমাৰ ধৰি লোৱা অ' মানে গহনা খিনি মোক ফটো মাৰি দিবা মই যেতিয়া কিনি নিব যাম তেতিয়া অলপমান যদি মিলে মিলাই আনিব পাৰিম।
আহ অ'।
আৰু মেখেলা এখন মোৰ মেখেলাও নাই মেখেলা কিনিব লাগিব ৰিহা আছে এখন মই সেইখন তোমাক ফটো মাৰি দিম তুমি চাবাচোন। হ'বনে নাই।
আৰু গগনা যে মোৰ নাই মই ক'ত কিনিব যাম তুমি জানানে তোমাৰ চিনাকি আছানে?
উ গগনা তোমাৰ এনেকে দোকানত কিনিলেও হৈ যাব তোমাৰম অৰিজিনেলটোতো নালাগে নহয়। হয়।
অ'।
অৰিজিনেল নহ'লেও হ'ব। অ
অ', অ' হ'লেও তোমাৰ যদি তুমি য'ত কিনিছিলা তাৰ পৰাই কিনিব পাৰিম আৰু তুমি ওলাবা নহ'লে।
মানে মোৰ গগনাটো আগৰে হয় মানে মই পাহৰিলো কত কিনিছিলো।
অ'।
পাই যাবা হ'লও আজি কালি।
অ', অ' হ'ব দিয়া তেনেহলে। আহ অ' বাকী আৰু সেই উ
হ হা?
বোলো তাকে আৰু মানে নাচিব লাগিব আৰু।
অ', অ' সবোৰ তোমাৰ এনে প্ৰব্ৰেম বহুত আহি গৈছে কিন্তু মানে তোমাৰ এপ্ৰিল মাহটো যে কণ্টিনিউ কি তটো মানে বিহু চলিব হা।
হয় নেকি।
উম,।
মানে চব কি কৈছা? অ' দিব দিব দিব দিব নাই সেইবিলাক বাৰু নাই আৰু।
অ' মানে তোমাৰ চ'ব মানে তোমাৰ খোৱা লোৱা খিনি খালি নিজৰ তোমাৰ বাছ চাছবোৰ মানে তেনেকুৱা
অ', উম।
তোমাৰ
অ' খোৱা লোৱাতটো চাগে তাতে থাকিবই আৰু। এতিয়া মানে ধৰি লোৱাচোন থাকেইেচোন খোৱাৈ এতিয়া ক'বাত বিহু মাৰিব গ'ল তাততেন নো খোৱা লোৱাৰ ব্য
অ' থাকে খালি কিছুমানতহে প্ৰায় ভাব ত' তোমাৰ থাকেই খালি
উম, উম। অ' আমি নাই নাই খোৱাই নাই খামহে উম উম কি তুমি খালা।
নাই নাই মইো হোৱা নাই ৰবা কামহে অলপ পাছ।
অ অ। ধনব ধনব অ হ। তাকেে আৰু তোমালোকৰ ফালে গৰম কেনেকুৱা।
ভালেই দিছে এতিয়া বৰষুণ দিব চাগে।
অ আমাৰ ফালেও পুৰা বতাহ মাৰি আছে একদম।
অ আমাৰ এটা বৰষুণৰ দ বুলি কি।
উম। উ।
তোমাৰ এনে কোনোবা ঘৰৰ মানুহ যাব নে কি প্ৰগ্ৰেম চাব।
প্ৰব্লেম ওচৰ হলে চাব পাৰিব দূৰতনো কেনেকে যাব আৰু।
তোমাৰানে আমি কেইখনমানানে মই কেইখনমান লিষ্ট পাইছোঁ আৰু ক'ত ক'ত মাৰিব লাগে বুলি।
উম।
মানে তোমাৰ তোমাৰ এইটো চান্মাৰ তোমাৰ তাতে থাকিব।
উম।
বেলতলা তোমাৰ এইয়া গণেশগুৰি। তাৰপিছত তোমাৰ ডি পি আই।
উম।
আৰু তাৰপিছত তোমাৰ এইয়া এইটো উজ্জ্বল নগৰ।
উম।
তাৰ পাছত তোমাৰ আৰু আৰু কৰবা ক'বা আছিলে আৰু দূৰৰ দূৰডগটগীটখকীকককীককীককহষ। বলো কিু আমাৰ কিছুমান এইবিলাক। বঙাইগাঁও তাৰপিছত বক'।
উম উম সেইবোৰতো নোৱাৰিব বাৰু ই এ ওচৰৰ কেইখন পাৰিব হয়নে।
অঁ পাৰিব।
উম।
খালি মানে আমি এনেে। তাকে একদিনত এটাই প্ৰগ্ৰেম নামাৰোঁ মানে গোটেইকেইটা মাৰিম আৰু।
উম উম দিমি।